হেল্ল'।
অহ।
উম।
কি কৰি আছে?
এনে ৱক কৰি আছোঁ। তুমি কি কৰি আছা?
মই, এতিয়া এই, উঠিছোঁ। শুই আছিলোঁ মই।
ইমান দেৰিকে উঠিছা যে?
উম, ৰাতিত মানে জল্দি। শুইয়ে জদি নহয় না ইয়াৰ কাৰণে, ৰাতি আৰু পুৰা
ৰাতি পুৰা বাৰটা মানতে, শুই নাই ইয়াৰ কাৰণে।
বাৰটামান শুলেও। ছটা বাজিৰ উঠিব লাগে।
উম, কেতিয়াবা আৰু হাৰেই নাপায়।
কি?
হাৰে নাপায়।
উম, আজি উঠি আছে নে নাই?
ডিউটি?
উম!
আছে।
কেতিয়া মান, টাইমটো কিমান?
টাইমটো এনেকুৱাই, এইট থাৰ্টি তাতে, এইট থাৰ্টিতে হ'ব।
এইট থাৰ্টিতে ডিউটি যাব। তেনেহ'লে জল্দি উঠি কিনে গা চা ধুই। আৰামকে বহিব লাগে।
ভাবাতো, ভাবিয়ে এনেকুৱা জল্দি উঠিম বুলি। কিন্তু মানে কেতিয়া পুৱা, পুৱা আহিলেহে মানে উঠাটো নহয়। মানে, মই এইটো ভাবে, উঠি কিনি মানে ৱাক কৰিম বুলি ভাবে। কিন্তু নহয়।
আৰু ৰাত ৰাতিপুৱা দেৰিকি উঠিলে পুৰা মাথে মূৰৰ বিষ হয়। সেইকাৰণে, জল্দি উঠিব লাগে।
এতিয়াতো মোৰ নাইয়ে, নহয়ে আৰু বিষ। চিষ নহয়। পুৰা এক, কিবা হৈ গ'ল না। উম। মানে মিলি মিলি গ'ল, মিলি গ'ল।
উম।
সেইকাৰণে, একো নহয় আৰু একো নাপাওঁ আজিকালি।
উম।
আজি কি ক্লাছ আছে?
অ', আছে, আজি হাফ ক্লাছ।
তহঁতৰে ভাল হ'ব আৰু আমাৰতো এটা এটা মানে, দুটা দুটা মানতে আহি পাব না ইফালে।
উম।
আজিতো, ভাল। সোনকালে হোষ্টেল আহিব পাৰিম। হ'লেও মোৰ মেকআপ ডিউটি আছে নহয়। আৰু কালি মেকআপ ডিউটি যাব লাগিব। দেওবাৰ দিনাও ৰেষ্ট নাই আৰু।
দেওবাৰ, দেওবাৰ মেকআপ ডিউটি যাব ন' তুমি? মই, ভাবিছোঁ
কে
ঘূৰিব যাও নে কি বুলি
মইয়ো আগতে ভাবি আছিলো অকমান ফুৰি আহো নে কি বুলি ফাৰ্ষ্ট আগা আগতে মানে ফাৰ্ষ্ট ইয়েৰৰ হেনতৰ লগত হে আমাৰ মেকাপ ডিউটি দিছে আৰু মোৰ মেক আপ ডিউটিটো চাৰি দিনৰ দুই দিন শেষ হ'ল আৰু দুই দিন হে আকৌ মানে কাউনচিলৰ পৰা ন'টিচ আহিছে বোলে। কিবা পইচাৰো কথা। সেইকাৰণে এতিয়া মানে আমাৰ প্ৰিন্সিপাল মেমে যাব মানা কৰি দিলে। খালি দেওবাৰ, দেওবাৰ দিনা যাব দিছে।
দেওবাৰ দেওবাৰ দিছে দুদিন দুই সপ্তাহ দেওবাৰটো যাব লাগবয়ে।
উম। কালি প্ৰিন্সিপাল মেমটো আহা নাছিলে। ত' আমাৰ কৰ নে তোৰ ৰিকুৱেষ্ট কৰিছিলে। শনিবাৰ দিনত যেনে তেনে একজিষ্ট কৰি দিয়ক না বুলিয়ে, শনিবাৰ দিনত যেনে যেনে তেনে এডজাষ্ট কৰি দিলে আৰু এক দিনেই হব আৰু এক দিন কালি আমি গ'লেও ডিউটি আমাৰ মেকআপ ডিউটি শেষ হৈ যাব বোলে।
তাৰপিছত
আৰু কৰনেট মেমে কলে এতিয়াটো মেম অহা নাই, কাউঞ্চিল গৈছে আৰু এতিয়াটো কাউন্সিল গৈছে, মই এতিয়া কল কৰিলে খং উঠিব অ পাছত কল কৰিম। পাঁচটা, ছটা মান বুলি, কোৱলে কৰা নাই চাগে। না পাৰ্মিচন দিয়া নাই আমাক। একো ইনফৰ্ম কৰা নাই।
পাৰ্মিচন মানে এনে পাহৰি থাকিছো কি যে কৰব গলে।
কি কৰিছে জানা আৰু থাৰ্ড ইয়েৰ থাৰ্ড ইয়েৰ কেইটাটো ফাৰ্ষ্ট ইয়াৰ লগতে মেকআপ ডিউটি কৰি আছে আৰু আমাক দেওবাৰ দেওবাৰ নিজে যাব দিছে নিজৰ পইচা পৰা
তহন্ততে মানিব নালাগিছিল তন্ততে মানি লৈছে আৰু
কৈছো আমিও কেনেকা যাম বুলি আৰু মানে বহুত গাড়ী চেঞ্জ কৰিব লাগিব আমাৰ বহুত প্ৰব্লেম হ'ব বুলি ডাইৰেক্ট এটা গাড়ী যাব পাৰিলে আমাৰ একো নাই হলেও এতিয়া তিনটা চাৰিটা মান গাড়ী চেঞ্জ কৰিব লাগিব বহুত প্ৰব্লেম হব যোৱা আহা কথাটো বোলে আমাৰ আমিয়ে ৰিকুৱেষ্ট কৰিছিলো হলেও শুক্ৰবাৰ দিনা নহয় ভুজ দিব দিনা চাগে আমি হস্পিতালৰ পৰা আহি আছিল নহয় তেতিয়াহে আমাৰ কৰ্ডিনেটৰ মেমে কলে উ সেইটো দিনৰো আমি গৈছিলো মানে যেনে তেনে এডজাষ্ট কৰি দিয়ও না শনিবাৰ এদিন আৰু আমি দেওবাৰ দিনা নিজে আহি যাম শুক্ৰুবাৰ দিনা আমি ক্লাছ যাম বুলি শুনিবাৰটো এনেও হাফ ক্লাছ হে এডজাষ্ট কৰিব দিয়ক না বুলি কৈছিলো ৰ মই এবাৰ কথা পাতি লম প্ৰিঞ্চিপালৰ পৰা বুলি কৈছে কি কথা পাতিছে সেহতি জানে আৰু আৰু পাছত নখন কৰিছে আমাক দেওবাৰ দিনাত সেয়েহে ডিউটি কৰিব লাগিব ইউনিফৰ্ম পিন্ধি কেনে যাব লাগিব আপুনি
ইউনিফৰ্ম লগতে যাবা দিছে ৰবিবাৰ হ'লিও
উম
আগত আমাৰ পাইছিলে পঢ়াটো কিন্তু আমি ইউনিফৰ্ম পিন্ধাৰ যাৱ নাই মাত মাত্ৰফ এফ্ৰনটো লৈছিল আৰু লোৱাটো এফ্ৰন লৈ কিনি দিছিলে
উম চবৰে এনেকায়ে আমাৰ কি কৰি থাকে যে কনে কোন ইউনিফৰ্ম পিন্ধি যেনে দি উঠি যায়
এন্ত গম নাপাওতো মানে তেে কলে ত কিবা লৈ কি বুলি কয় এতিয়া ফ্ৰণ্টই লৈ যা বেলেগ লৈ যাব নালাগে
ভাবেই আছো ভাবি আছো এনেকাে কৰিম নেকি বুলি
এনেিতো কই না কোৱাাতো মানে ইউনিফৰ্ম বকত যাবি বুলি আমাকো কৈছিলি কিন্তু আমি যোৱা নাই শ যোৱা নাই
কব লাগিব বহুত গৰম আমি পিন্ধিব নোৱাৰোঁ বুলি
ইটয়ে কিন্তু কিবা পিন্ধিলে জিন্চ লং পেন্ট কিবা কিবি পিন্ধিব নালাগে আৰু কুৰ্তা চুৰ্তা পিন্ধি কিনি যাবি
ইমান গৰমৰ কোণে জীন্স পিন্ধিব
এইটোৱেজি লংপেণ্ট মানে পিন্ধিলে সটো মানে নিমিলে ন তাতে হস্পিটেলত এনেকুৱা হানাই সেইকাৰণে কিবা কুৰ্তা চূুৰ্তা পিন্ধি কিনি যাবি
আহ
ইয়াৰ পৰা কোনে কোনে যাব
আমাৰ হোষ্টেলৰ পৰা দুটা আছে আৰু ৰুমত থকা দুটা আছে। আমাৰ হোষ্টেলৰ উম হোষ্টেলৰ মই আৰু এজন লগৰ আছে তাৰো খালি এদিনেহে আছে। আৰু বাকী আমি আমাৰ তিনি জন্তু তিনিটা তিনি তিনি দিন আছে।
হোষ্টেলে থকাতো তোমাৰ আৰু একদিন থাকিবয়ে। কালিৰ শেষবাৰ পাছত দিয়ে এদিন থাক ব এ
নহয় আমি হোষ্টেলৰ পৰা দুইজন আছে নহয় মই আৰু মোৰ লগৰ মোৰ লগৰ জনীতো খালি এদিন হে আছে আৰু
এইটো এইটোৱে কৈছো মই কালি ইয়াতটো শেষ হ'ব কালি গ'লে।
অ
অ আৰু একদিনটো একদিনতটো তুমি অকলেই যাব লাগিব হোষ্টেলত পৰা মানে বাহিৰত থাকা বাহিৰত থাকাবিলাক তেওঁলোকৰ
এটোয়ে কৈ আছোঁ মই।
আৰু এইজনটোতো কলেজৰ ওচৰত থাকে আৰু এইজনটো বি আই পি থাকে তাইতো ইমান দূৰ নহব বিইপি পৰাতো আমাহে বেছি প্ৰব্লেম হ'ব।
আজিকালি আৰু ৰাস্তা বিলাকো বনাই আছে নাই চাইদত। মানীয়ে চাইডত গলে মানে অলপ বেলেগ পায় আৰু ৰাস্তাটো তাৰ চিত এনেকুৱা চিদ্দা আগত মানে ফাৰ্ষ্ট ফাৰ্ষ্ট টাইম মোৰ এই ৰাস্তাটো বনোৱা নাছিলে এনে- তাতো, তাতে মানে আমি পুৰা চিদা যাৱা নিচিনা পাইছিলি, এতিয়া মানে অলপ চাইড প্লে যায় এনে কোৱা ভাবে আৰু, মানে ৰাস্তাটো চিদা বনাই দিছে একদাম।
উম আৰু এতিয়া মানে ডাইৰেক ৰাণীৰ পৰা ডাইৰেক্ট এইটো মিৰ্চা হস্পিতেলত ডাইৰেক্ট যোৱা গাড়ী থাকিলে বেলেগ কথা, আৰু এতিয়া আমি ইয়াৰ হোষ্টেলৰ পৰা আনি লগে যাব লাগিব আকৌ ৰাণীৰ পৰা মিয়ৰ যাৰলকে যাব লাগিব আৰু তাই মিয়ৰ যাৰ পৰা আকৌ হস্পিতালকে আকৌ বেলেগ গাড়ী লব লাগিব।
হুম।
এনেকা গাড়ী চেঞ্জ কৰি কৰি গলে আমনিও লাগে। যাব মন থাকে।
তেই দুদিন যাবি আৰু।
দুদিন মানে চা কালি যাব লাগিব আৰু এসপ্তাহ গেপ। আমনি লাগে নহয় এনেকাতো। এতিয়াটো এনেকাই কব লাগিব আৰু।
হেল্ল'
হেল্ল'
ৰহা মই পাছত কল কৰি আছোঁ?